হেল্ল'
কৈছা।
এইয়া আছো এনেই, তুমি।
এনেই কি এনেই থাকা তুমি বাৰু কিবা কাম কৰি থাকিব লাগে আমি কেতিয়াবা কাম কৰি থাকো।
অ', তাকেইতো এই কাম নাই যে কাম কৰি- কৰি শেষ কৰি দিলোঁ।
ইছ ৰাম এনেকুৱা কি শিল ভাঙিলাওঁ তুমি।
এ তাকে শিল ভাঙি আছিলো আজি কি ক'বা আৰু শিল ভাঙিব দিছে আজ যে মোক।
চিলনী হ'ল।
অ', হৈ গ'ল সেইকাৰণেটো এতিয়া এনে আছো।
চা কেইটা শিল ভাঙিলা।
ভাঙিলো, দশটামান।
বাহ!
তুমি কি কৰিছা?
মই কলেজৰ পৰা আহি জাষ্ট পাইছো, পাই পেলাই তোমাক ফোন কৰোঁ বুলি। এই মেছেজটো কৰিলো, ফোন এটা কৰা বুলি।
অহ আচ্ছা, হয় নিকি
বাকী খবৰ-খাতি ভাল?
অ', ভালেই, ভালেই।
ভাত-পানী খালা?
ভাত-পানী নাইয়ে খোৱা। অ'।
বনোৱা নাই নে দেখোন।
ভাত বনাই থোৱা আছে বাৰু, খালি খোৱাহে নাই।
আচ্ছা! কিয় বা ভোক নাই নি? ভোকটো বেছি মানে।
বেছি কাম কৰা কাৰণে ভোক লাগে চাগে ন?
উম, একো কামডাল নকৰোঁ। এই ৰ'দডালত যে খোজকাঢ়ি খোজকাঢ়ি আহিছো মই কলেজৰ পৰা মোৰ মাথা-চাথা গৰম হৈ গৈছে জানানে?
অহ, হয় নিকি? ঠিকে মাথাত অলপ পানী অ অকণ ঢালি থৈ দিয়া আৰু
এই মাথাত পানী মানে, মাথাটো জুবুৰীয়াই দিছিলো মো
এ নহ'লে এটা কাম কৰা, এহ, কি বুলি কয়, ফ্ৰিজত সোমাই থৈ দিয়া মাথাট ৰৌ
এহ, পৰা হ'লে মই নিজে সোমাই থাকিলো হয় ফ্ৰিজত।
তাকে! তাকে মাথাটো খুলি পেলাই সোমাই থৈ দিয়া আৰু।
উম, খুলিব পৰা হ'লেতো কথাই নাছিলে, মই গোটেই গাডাল খুলি খুলি থৈ দিলো হয় আধা আধা। চকু, ভৰি, নাক, কাণ সব থলো হয়।
অ', হ'লেও ট্ৰাই কৰি চাবা হ'লে চাব পাৰিবা নহয়, চাগে
তাৰপিছত বোলে একেবাৰে ওপৰলে গুচি গ'লিগে।
সেইটোৱেটো।
তুমি তো ভালেই পাবা ন, কামোৰ দিয়া মানুহ নাথাকিব।
অ', তাকেই আৰু।
জানো নহয়, তোমাৰ কথা মই।
হয়, হয়।
ঘৰত কোন কোন আছে এতিয়া বৰ্তমান?
হা?
ঘৰত কোন আছে?
ঘৰত মা আছে, দেউতা আছে, ধেৰ আছে ধেৰ।
অ'। আমাৰ ঘৰলৈ যে অহা কথা আছিল, বাইদেউজনী নাহি আহিয়ে নাপায়হি যে, কেলেই? মানে সদায় যাম যাম বুলি কয়। কেলেই?
অ', যাম যাম। কেতিয়া যাওঁ, পইচা-পাতি মিলা নাই মানে।
কথা ক'বল আহিছ। পইচা মিলা নাই তাইৰ।
অ', তুমি পাৰা যদি দিবাচোন।
উফ ৰাম--নিজ নিজৰ লগতে খাবলৈ এশ টকা এটা নাই চালা, এই গৰমত একো-এটা নোখোৱাকৈ আহিছো মই।
আহ!
কেয়া উম কিন্তু মোৰ হাতত নাই যে সেইকাৰণে আৰু ধাৰ বিচাৰি ফুৰিছো আৰু যাক তাকে তাকে
তোমাৰ হেৰি আছে নে হেৰি সুধিবা আকৌ
অ সেই তাকেই আৰু অ কি বুলি কয় মই বিজনেচ এটা কৰিম বুলি ভাবিছো
কি বিজনেছ অ আকৌ?
উম বিজনেচটো হ'ল কি বুলি কয়
ছাগলী বিক্ৰী
উম ছাগলী নহয় বেলেগ
কি?
এ ছাগলী নকৰো ছাগলী কটা কাটিব চাটিব নাজানো যে ব্ৰইলাৰ আৰু গাহৰিয়ে দি দিম বুলি ভাবিছো আৰু
গাহৰি খোলা গাঁহৰি তামাম লাভ আছে।
অ গাহৰি আৰু ব্ৰইলাৰ দুটা দুটাই দি দিম আৰু
উম গাহৰিৰ তামাম বস্তু গাহৰি আকৌ সৰু সৰু পোৱালি কেইটাৰ দাম দেই চাৰে পাঁচশ চাৰে পাঁচ হাজাৰ টকা
অ জানো জানো সেইকাৰণে ভাবিছো খুলিম বুলি তুমি পাত নাৰচিপ কৰিবা নেকি
কৈব পাই
অ
সং নহয় জানো শংকৰ সংগ নহয় জানো
অ নহয় নহয়
এই সমাজ
উম সমাজ এ মইে নিজে নাজানো মই কি হয় হা
উম
মই নিজে নাজানো অ কি হয় অ এনেও নহয় বাৰু আমি সংঘৰীআ
আমি শংকৰীয়া আমি শংকৰাৰ কাৰণে মানে আমাৰ নিদেু
অ একো নহয় দিয়া তুমি হেৰি বেলেগ মানুহ লগাই দিবা আৰু কি কথা আছে
তুমি আছা নহয় তুমিয়ে লগ থাকিবা তোমাৰহে আও মই পাৰ্টনাৰচিপত মই পইচাহে দিম
অ তাকে আৰু
কি
তেনেকে কৰিম আৰু হা
আধা তোমাৰ আধা মোৰ
অ
হ'ব পোৱালি ক'পা আনিবা?
তাকেইতো এতিয়া কোম্পানীৰ পৰা পাই নিকি ন?
পাই বুলি শুনিছো নাজানো।
অহ তেনেকেই আনিম নিকি?
উম তেনে বাৰ বলে ভালো হয়
উম তেনেকেই আনিম ভাবিছো আৰু
হেৰি বনালা গাহৰি ফাৰাম
অ' ফাৰ্মটো বনোৱাই নাই এতিয়ালৈকে বনাব লাগিব অলপ চলপ যোগাৰ কৰি থৈছো আৰু
আচ্ছা
তাকেই আৰু বেলেগ বেলেগকে দিব লাগিব
বেলেগ বেলেগ কে দিব লাগব
বুজিয়ে পোৱা নাই কি কৈ আছা
ভালকে ক ভালকে
আজি গৰমটো কেনেকুৱা
অ', আজি গৰম বহুত বহুত এ একেইদিন বৰষুণ দি দি আজি ৰ'দ দি দিছে এ এনেকুৱা গৰম কবই নেলাগে আৰু
পাগল কৰি দিছে
তোমালোকৰ ফালে গৰম কেনেকুৱা
গৰম দিছে
অ', সেইকাৰণে কে সেইকাৰণে আকৌ গছ ৰুবা গছৰ তলত বহি থাকিব পাৰিবা
গছ ৰুবা গছৰ তলত বহি থাকিব পাৰিবা গছ ৰুলে তোমাৰ আকৌ এইগাল আমাৰ গছ আমাৰ ঘৰত গছ আছিলে হা আহ এই আমাৰ ঘৰৰ কাষেদি মানে আমাৰ সেইখনতে আৰু গছজোপা যোন আছিলে মানে আমাৰ মাটিৰ উপৰেদি কাৰেণ্টৰ টাৰ গাল গ'ল
অ', তাৰ পিছত গছ কিদাল কি হল এতিয়া কাটি দিলে অ',
কাটিব নিদিলে ক'ত হব কচোন কাটিবই আৰু সিহতে
অ', কাটিবা বাৰু আমাৰ আছে বাৰু আমি চাহাতে বহিয়ে আছো
আমাৰ নাইকিয়ে আমাৰ একদম বাহিৰ গৈ টেকটেকীয়া ৰ'দ ঘৰৰ ভিততে বহি থাকা হয় এতিয়া
উম তাকে আৰু এচি টো লগাই লোৱা আৰু
উম পইচা দিবাচোন এচিডাল কিনিবলৈ এচিডালৰ যিহে দাম
অ', তাকে দি দিম দিয়া
উম কথা এটাই
তাকে মই ধাৰত লম যে তেতিয়া দিম আকৌ তেতিয়া তোমাক ধাৰত দিম
এ বা বা এচিটো এটা মই তোমাৰ ধাক সুধাব গৈ পেলাই গোটেই ৱালখন ভাঙিবাই বিচাৰিব লাগিব
অ তাকে নহ'লে উপায়ে নাই
উম চোৱা নহব পাই এনেকে
নহলে কুলাৰ এটা কিনি লবা আৰু
কুলাৰ এটা কিনিবা লাগবো পইচা নাইকিয়া বা
উম হয় হয় তাকে হেৰি কৰিবা নদীতে জাপ মাৰি থাকিবাগে
আমাৰ ঘৰৰ পৰা অকণ দূৰত ও নদীখন ওচৰতে নাই আম আমাৰ এপা অকণ দূৰ হয় সাটি তোমালোকৰটো ভালেই ওচৰতে গৈ ধুনিয়াকে জপিয়াই দিব পা
উম আমি পিকনিক খাব যাও ওচৰতে
অমাৰ নাই ওচৰত বহুত দূৰ
অ আমাৰ ওচৰতে আছে বাৰু আ কি বুলি কয় পিকনিকো খাব পাৰি আমি পিকনিকো খাওঁ কেতিয়াবা
উম ডাঙৰ নদী নে সৰু
ডাঙৰ ডাঙৰ বহুত ডাঙৰ
অ ভালেই তেনেহলে
উম জানুৱাৰীত পুৰা মানুহৰ ভৰ্তি হৈ থাকে জানা
বা আমাৰ আমাৰ আকৌ নামাতে দেই অকলে অকলে পিকনিক খায়
অ এবাৰ মাতিম দিয়া আৰু জানুৱাৰীত পাহৰি থাকো আৰু মাতিবলে
কুচ নহী হৌগা ঐ ভাত খা ভাত চাত নুখোৱা তুমি হা
উম ভাত নাখালে দেখোন মৰিয়ে থাকিম আৰু
খোৱা খোৱা আজনীও অ ভাত নাখালে যোৱা ভাতকেইটা খাই লোৱা তাছত ফোন কৰিবা মোক
উম তাকে হ'ব দিয়া ৰাখ
উম ভাত খোৱা গে তুমি
তাকেই